হেল্ল' অ এই মায়ে মাতিছিলে। হেল্ল'?
কোৱা।
মায়ে মাতিছিলে বোলো সেইকাৰণে যাব লগীয়া হ'ল।
আমাৰ লগৰজনী এতিয়া আজিকালি তাকে চবে আথনি কেক এটা আনিলে। মইট বাৰটা বাজিলে বুলি কিবা কিবি হৈ গ'ল ন। জ্ঞান নাছিলে মৰ। কোৱা তোমাৰ কথাখিনি কম কিছতা, তাপিছত কি হয়? কি হয়?
তা পা তোমাম মুৰ্গী চুৰ কৰিবলৈ গৈ বা কম খেদা খোৱা নাই আমি
অ।
আহ আমাক কিমান দূৰলৈকে খেদাইছে। উ তুমি বৰ্তাহতৰ ঘৰ পৰা আমি আলু চুৰ কৰিলো। তা পা মুৰ্গীও চুয় কৰিলো।
অ।
গম পাই গ'ল মুৰ্গীয়ে চিঞই দিলে।
অ।
বৰ্তা সা পাই গ'ল কম খেদাইছে আমাক।
উম হু।
তা পা তোমাৰ তুমি তামোল চুকও, ককাই ঘৰ পা
উম।
তা পা চু কৰি আমি যে যোনখিনি তামোল চুকও
অ।
ৰাতি আমি আমাৰ পুৰণা ঘৰত আমি লুকুৱাই থৈ দিওঁ।
অ অ।
তা পিছদিনা কি কৰো গোটেইখিনি বহো লো-ছোৱালীখিনি
অ।
বহি মেলি তোমাৰ তামোল খিনি গুচাও তাৰমানে হেৰি কউৱাউ থোক থোকা পা এৰুৱাও।
উম।
এৰুৱাই মেলি যিমানখিনি হৈছে আমি সেইখিনি নি পেলাই
অ।
বিকি কৰি দিওঁ।
অও।
তা পা আমিতো গোটেইটো চুৰ কৰিলোৱেই
অ।
দুটাইকটো চুৰ কৰি মেলি আমি নোশু কোনো।
অ।
য'ত য'ত যি আছিলে আও চব চোৰ কও মুৰ্গী চুৰ্গী যি পাওঁ।
অ উম
তা পা ৰাতিপুৱা উঠি এনেই নিয়ম মতে মানুহে মানে উৰুকা দিনাত খানা খাই পেলাই পিছদিনা মেজিও জ্বলাই উ উ হেৰি সূৰ্যলোৱাৰ আগত।
অ চাৰিটামান বজাতে ন?
অ তা পাই সূৰ্য ওলোৱা আগত আৰু।
অ
ত চবেই থাকিব নোৱাৰো ঠাণ্ডাত তথাপিও উপায় নাই আৰু গা ধোৱে আৰু কিয়নো সেৱা কৰিব লাগিব অগ্নি দেৱতা
অ
তাৰপৰা
চব চবে খুৰি চুই চব হ চব যায় আৰু গা চা ধুই যোনে যি প বনাইছিলে প্ৰসাদ নিব লাডু
উম
নাৰিকল লাডু মিঠৈ তোমাৰ তাৰপা সেইটো
বগাপিঠা তেল পিঠা
প্ৰসাদ তাৰপৰা তামোল পাণ এযোৰ পইচা এটা
এনেকে কৰি পেলাই অগ্নি দেৱতাক তাৰমানে অৰ্পণ কৰে তাৰমানে তেখেতক প্ৰথম খাবলৈ দিয়ে
উম
তাৰপিছত তোমাৰ আমাক চবকে মানে বহাব বহিবলৈ দিব
আহ আৰু আৰু এটা বস্তু দিয়ে ও অগ্নি দেৱতাক গৰিয়া আলু মিঠা আলু অ সেইটোতো আৰু ফেমাচ আৰু মাঘৰ বিহু বুলি ক'লে
উমই ভাল পাওঁ আকৌ
উম
আৰু হেৰি কাঠ আলুও দিয়ে ন
কাঠ আলু দিয়ে কিছুমানে
কাঠ আলু খাই ভাল নালাগে। মোৰ একো কাঠ আলু খাই ভাল লাগে।
কাঠ আলু টো পিটিকা কৰি খাই ভাল লাগে এনেকে সুদাই শুদাই খাব নোৱাৰিম মানে
নাই নাই বেয়াই পাওঁ কথাটো
উম
তাৰপিছত
তাৰপিছত তোমাৰ চবেই দিয়া মেলে আমাক প্ৰসাদ চসাদ দিব গৰিয়া আলু সিজাই দিব পুৰি খুৱাই পুৰি খাব তাৰপা তোমাৰ চাহ সানি দিব কোনোবা এজনীয়ে
উম
চাহ তাহ এনেকৈ খাই মেলি আমি আৰু চব আ এনেই বেলেগৰ নিয়মতে তাৰমানে আগদিনা উৰুকাৰ খানা খাই পেলাই পিছদিনা ভেলাঘৰটোও জ্বলাই দিয়ে
উম
চবৰে নিয়ম মানে আৰু নিয়ম মতে
উম
কিন্তু আমি জনাই নিদিওঁ আমি মানে ইমান কষ্ট কৰি বনাওঁ সেই কাৰণে আমি জ্বলাবলৈ নিদিওঁ
উম
তাৰপা আমি যে আমি চব ঘৰা ঘৰি আহো আৰু ঘৰা ঘৰি আহি তোমাৰ ৰাতিপুৱা সময়কণত জলপান খাওঁ চিৰা দৈ এনেকে কৰি মুৰিচুৰি গাখীৰ এনেকে গুৰ
অ
তাৰপা সেইখিনি খাই হোৱাৰ পিছত তোমাৰ আমি মানে আগদিনা যোনখিনি যে বস্তু চুৰ কৰিলো
অ
সেইখিনি হিচাপ কৰওঁ
উম
তোমাক কোনে কি আনিলে
উম
তাৰপা আমি যে তামোল খিনি চুৰ কৰো
হয় হয়
তামোল খিনি আমি দোকানত নি বিকি কৰি দিওঁ সেয়া পইচা দি মানে আমি মাংস মাংস চাংস এইবিলাক যি কমি আছে আৰু
অ
হয় তোমাক কিনি লৈ আহো
অ
খাই সেয়াদি আমি আকৌ ৰাতিহে আমাৰ ঠান্ডা হয় গোটেই মানুহখিনি সেইদিনা যেনিবা আমাৰ মানে এনেকুৱা পইচা তোলা নহয় সেইদিনা কইনা অকল তমান খানা খোৱাহে পইচা চইচা কাৰোবাৰ লোৱা মেলা নহয় একো নহয়
উম তাকে ত
তেনেকে আমি আমাৰ বহুত দিন আমাৰ তেনেকে গোটেই সপ্তাহটো বুলিয়ে ক'ব পাৰি
হৈছে
সপ্তাহতো আমি খানা খাই থাকোতেই যায় আমাৰ
কাইতি মই লাগি আছে থ ই তোমাক কোৱা কোৱা কোৱা
অ গোটেই সপ্তাহ হলেও আমি তেনেকে খানা চানা খাই পেলাই যোৱাই দিওঁ
উম তাৰপিছত
তাপা আও
উম
লাষ্টত মানে আমাৰ ভেলাঘৰটো কি কৰে বেৰ চেৰবিলাক ভাল হৈ থাকে ন
অ
আমাৰ ওচৰত বৰ বৰ তাৰ তাৰ মানে, ইহঁত মানে ইমান হেৰি ঘৰ নহয় আৰু ভাল ঘৰ অৱস্থা। সিহঁতে মানে বেৰা চেৰাবোৰ চব খুলি লৈ গুচি আহে। সিহঁতৰ ঘৰত মানে লগাই লয়, তাৰ ওপৰত মাটি লেপি দিয়ে, একদম ধুনীয়া হৈ যায়।
অ', তাৰমানে বহুত ধুনীয়াকে পাতে ন!
অ', বহুত ধুনীয়াকে, তাৰমানে মাঘৰ বিহুটোৱে আছে মানে-
আৰু তোমালোকৰ ঘৰত কি কি বনোৱা হয়।
হম্,
তেওঁলোকৰ ঘৰত বনোৱা কি কি হয়।
তাৰমানে পিঠাৰ কথা কৈছাঁ নে, নে মাংস চাংসৰ কথা কৈছাঁ।
অ', পিঠা চিঠা।
পিঠা তোমাৰ, তেল পিঠা বনাই মাহঁতে। বগা পিঠা, নাৰিকলৰ লাডু, তাৰপা তোমাৰ-
কি?
মিঠৈ, তাৰপা কেটলি পিঠা,
উম্,
তাৰপা কঠালৰ দি পেলাইও বনাই পিঠা।
অ',
তাৰপা এনেকে বহুত বনাইও আগতে, এতিয়া নবনোৱা হৈছে আৰু লাহে লাহে।
উম্,
নহ'বা আগতে বহুত বেলেগ বেলেগ পিঠা বনায়।
অ',
প্ৰথমতে খোৱাও হয় আমি।
উম্ উম্।
আকৌ চবৰে ঘৰে ঘৰে আমি সৰু খিনিয়ে কি- কৰোঁ গোট পাতি লওঁ, তাৰপৰা এঘাৰ এঘৰকে আমি চবৰে- ঘৰতে মানে আমি হেৰি খাওঁগে, জলপান খাম, পিঠা চিঠা খাম, চাহ খাম।
উম্,
বৰ ভাল লাগে।
হয়।
আজিকালি যেনিবা সেই ফূৰ্তিটো নাইকিয়া হৈ গ'ল আৰু আমাৰ।
উম্, অ',
লাহে লাহে।
উম্,
কোনো মানে সময়ত আহি নোপোৱাহি হ'ল, চব কামে চামে-
উম্,
তাকে মন যায় আকৌ তেনেকে সৰু কালৰ নিচিনাকে ভেলাঘৰ বনাম,
উম্,
চবেই, পৰিয়ালৰ মানুহ চব মিলি মিলি খানা-
উম্,
এতিয়া কোনো নাইকিয়াই হ'লগে আমাৰ পৰিয়ালটোত পৰিয়ালটোত বহুতখিনি মানুহ মৰিয়ে গ'ল
উম
ডেতা খুৰা এনেক কৈ বহুত খিনি নাইকিয়া হৈ গ'ল যোনকেইটা মানুহ মেইন মেইন কে লাগি থাকে সেই মানুহকেইটাই নাইকিয়া হ'ল যে এতিয়া তোমাৰ খানা চানা নোহোৱা হ'ল আও সেইকাৰণে
অ
নহবা আগতে কম ডাঙৰ খানা হয় আমাৰ
মই অ তোমালোকে যে এবাৰ মত আছে নে আহ হেৰি অ' লাকিবাহঁতক মাতি যে কৰিছিলা
অ নহয় নহয় সেইটো নহয়
নহয় নহয় সেইবাৰ আমাৰ যাবলে মন আছিলে হা
উম
তোমালোকে লগে নধৰিলা
অ
সেইবা বাউ আছিলে
হোম
ফটো খিনি দেখি আমি ভাবিছো আমাক মতা হেতেন গ'লো হেতেন বুলি তাৰমানে আমিওতো এনেয়ে থাকো ন তাৰমানে মাঘ বিহুত আমাৰ তেনেকে ওচৰ পাজে আমাৰ তেনেকুৱা ইমান নায়ো এনেই আগতে আমি বোবো খুৰাহঁতৰ ঘৰত থাকি কিন্তু আমি অলপ আহ তাৰ মানে যেতিয়া ৰাতিপুৱা এ টাইম হৈ যায় ন তেনেকুৱা টাইমত আমি অলপ ওলাই যাওঁ হা
ৰ'বা দেই ফোন এটা আহিছে
অ হ'ব
মাৰি আছোঁ আকো
অ